অ,
হেল্ল,
তিনিটা চকলেট থাকিল।
অ, মোক তিনিটা
অ, মোৰ দুটো
উম, সুপ্ৰভাত
আহ, সুপ্ৰভাত, তই প্ৰথমটো পালি কি কিনিবি?
বহুত বস্তু আছে।
মই এইবাৰতো যদি পাওঁ, এইবাৰতটো পালি মই, মানে উঠত লগা কিবা-কিবি কিনিব লাগব।
অ, মোৰ ন, এই কি কয়? উম, মানে এনেকে চলিব কাৰণে মোক বহুত বস্তু লগা হৈছে, সেইখিনি মই কিনিম আৰু।
মোৰো সেই উঠত লগা কিনিবা লাগিব ৰহ।
অ, তাৰপিছত আৰু
আৰু নেক্সটো হেই, গ'ল মানে দুই নম্বৰটো পালে জমা কৰিম আৰু। দুটামান হাত খৰচৰ কাৰণে ৰাখিম। উম,
অ,
উম, উম,
এটা টেনশ্যন এটা কমি থাকে, মাথাৰ পায়
অ,
চিন্তা এটা, মানে নিজৰ খৰচাটো ওলাব ভাল আৰু। তাৰো খুজি থাকবা নালাগে নেকি?
তাকেইতো।
মানে মোৰ আৰু কেনে হৈ গৈছিল, এই কিমান আৰু খুজি থাকিম এহঁতক। মানে নিজৰে, নিজৰে মানে কেমবা লাগি যায়।
মোৰো।
মানে ইমান ডাঙৰ হ'লো, নিজে এটা মানে এক কৰিবা নোৱাৰোবা এনেকা মানে খুজি থাকিলি, কিবা নিজৰে কিবা এটা লাজ লাগে।
উম, কেমুৱা লাগে এনে?
সেইকাৰণে মই মানে বিদ্যালয়ত গ'লেও মানে, নকওঁৱেই সেনেকে থাকোঁ।
উম,
এই বাধ্যত পৰিয়ে, খোজিবা লাগে আৰু।
অ, একদম নোখোজাকে যে হ'ল।
তাকেইতো বপৰে।
আমি গোল, গোল, বস্তুতটো খাব যাম দে।
অ হ'ব দে
অ', মোৰতো সোমাই লওক তাৰ পিছত আৰু খাব যাম আৰু হি হি
আহি হা অ হেল্ল' তোৰ তোৰ কিন্তু সুমালি মোক কিন্তু বনাই দিবা লাগব।
কি
এ মই যে তোক বনাবা দিছিলো ঊলৰ
নেদো যা উ
মই সিমাহা নাজানোতো তই মোক বনী দিবা লাগব।
মানে কি জানো বৈদ্য মানে মোৰ বিহিলা লাগে মোক মানে এনেক দম দিব লাগে। তই মোক এই বস্তু বনাই দিবি নে নেদ
অ, দিবি নে ন তই ত মোক বনাই কিনে।
হু হু হু এতিয়া দম দিব আহিছ।
গালি পাৰছে এইবোৰ ভৰাত যায় তোক মই দিবি নে নেদ বনে কিনে।
ঘৰত আহি ৰখি থাকবি যেতিয়াকলে তই বনাই নিদিৱ তেতিয়াকলে মই নাযাও।
অ হয়ে।
হু হু
সেনেও কৰিম মই সেইটোক চিনিবা গৰমৰ বন্ধতো আহিবা দি।
হে হে
ৰাতিপুৱাই আ ৰাতিপুৱা ছয়টাতে যাই কিনে ওলাবাই উঠ বনাই দিম মোক উঠ কত কি তোৰ ব বস্তু মখান আছে ওলও হাতত লও আৰু বনাও ষ্টাৰ্ট হয়ে।
এ শুন শুন শুন শুন আজি কি ৰাতিপুৱা শুই থাকোতে মই শুই আছো চাবি আমাৰ দুই নম্ব টো সদস্যই একদম মানে ল ল'ৰা মানুহৰ দৰে কাপোৰ চাপোৰ পিন্ধি কিনে
অ
মহৰি খনৰ ভিতৰত দি সোমছে মই আৰু তিন নম্বৰতো বুলি ভাবি কিনে যি গালি দিছো।
তাৰে মিছা
উ ত কৈছে দুই নম্বৰটোৱে কৈছে হে নহয়ে, নহয় ময়ে মই।
উম হুম হুম।
যি গালিছে টোপনিতে
এই কেতিয়াবা হৈ যায় এনেই।
হে টোপনিত গালি দিয়া বহুত ৰেকত আছে।
হা মোৰো হৈছে ঐ হৈ ডাঙৰটোক ডাঙৰতো সদ সদস্যক দাও মই।
আটা পাৰি থাকে না।
উঠে উঠে উঠে জানো এইবাৰতো মই তোক এইবাৰোতো মই তোক যোগাযোগ নকৰোৱে তহঁতৰ দুই নম্বৰটো ডাঙৰকৈ কৰিম ডাইৰেক্ট। যোগাযোগ কালিও কৰিম হা কৰিমে কালিও কৰিম মই।
হুচ
তই যোগাযোগতো নুঠা কিবা
এহ ইেই মোৰ, যোগাযোগটো বন্ধয় থাকে।
অ', মোত
মোৰ যন্ত্ৰটো মানে, সেই কৰি থৈ দিওঁ মই, কমি থৈ দিওঁ।
অ', এ মানে ৰাতিুপুৱাৰ ঘুমিতিত দিগদাৰ আহিব নালগে নে কি।
উম।
মই একদম চাৰ্জৰ পাই, নুখোলেকলে মই মানে, খাদ্য খিনিৰ পৰাই, নুখুলকে যন্ত্ৰটো সাৰে থৈ দিও। কমি কিনে, নাবাৰ আৰু তেনে মানে চবখিনি কি তেনে মানে, মোবাইলটোৰ কি কয় যন্ত্ৰটোৰ ভোকতটো মৰে।
অ', অ', অ', মইও কৰো সেনেকুৱা।
অ', তেতিয়া মানে কাম খিনি, পুতোকে হয় যায়।
কৰবি কি মোৰ তাত, নাহে কাৰো। আহে যদিও কিজানি তোৰ আহে, আৰু আজিকালি সেই নাহে গাহৰি নাহায়ে।
অ', হ'লেও মোৰ সংগঠনটো সেইকেইটাৰ আহে।
অ'।
উম।
আৰু বগাৰ আহে।
বগা মূলা।
উম, বগাৰ আহে, তোৰ আহে, এ বাকী আৰু নাই।
আৰু কাতি মাহৰ কুকুৰটোৰ।
অ', কাতি মহীয়া কুকুৰৰো নাহে। মানে জানেই না, চবে জানা হৈ গৈছে, মই মানে, মোৰ মাথাতো মানে ফটককে নহয়, মই মানে থাকো, থাকো, থাকো মাথাতো মানে ফটককে চট লাগি যায় মোৰ।
জানো, আৰু এইটোৰ, এই পেতলা।
অ', তাৰো কেতিয়াবা আহে, কেতিয়াবা নাহে।
আহ।
আজি বতৰতো ঠাণ্ডা না, চবে এতিয়া যাই পেলাই শুইছেছুন বিচনা শুলা চবে।
আমাৰ এটা, উঠাই নাই।
কোনি।
এই ৰাতিপুৱাৰ পাই।
কোনটো।
তিনি নম্বৰটো, বিছনা পৰা উঠাই নাই।
মইয়ো নাছিলো হয়, এ মানে হেৰি হৈছে। এ মোৰ সোণালী কালাৰ, চেণ দাল মানে হৰাচি। ঘৰতে হৰাইছি, পৰহি কৰবাত থৈ কিনে এতিয়া মানে, ক'ত বা থলো মই।
মাল খা নাই নে তই। মোৰ হ'লে দলী মাৰি দিলা হয় ঘৰৰ পাই। যা তই নালগে যা, ঘৰত থাকিবা।
অ', নহয়, সোণৰ নহয়, গেৰাণ্টিত আনা।
শুনাৰ মোক, শুনাৰ মোক নেদেই, আজি মোক কি কৈ আছে? তই ইডাল, ইডালে তই পাৱ না, আৰু তই সোণৰ বস্তু লাগে। সেনেকাে কৈছি মোক। মোৰ হাতত, গলত মানে, একো বস্তু মোৰ নাথাকে, চব মই খুলি খুলি য'তে-ত'তে থৈ দিওঁ আৰু। ৰাস্তাত হাপাথুৰি খাওঁ, বিচাৰ পেলাই।
জানোঁ জানোঁ মই। মই তোৰ কথা নাজানিম নে।
বস্তুতো বাদ দি, মোৰ কাপোৰৰ লগতে এনেকুৱা।
অ'।
কাপোৰ মোৰ বিচনা তলত পৰি থাকে, মই বিচাৰি থাকো গোটেই ঘৰটোত।
অ', উম্, আজি মই। মহাবিদ্যয়ালয়ৰ সাজ-পোছাকোৰা খেদ দি থৈ দিছোঁ।
অঔ।
অ'। তাকলে ধোৱা তকলে। এতিয়াকলে ধোৱা নাই, ধুুৱা পহিলে লাগি আছে।
অ'। এ হেল্ল', এ মোৰ যি লগৰটো যি। দূৰত যে থাকে, মই যে কৈছিলোঁ যে সেই যে।
অ'।
হেৰ আৰু মোৰ চব কথা‌ মিলে, চব মিলে। মানে কি বস্তু জানানা, তাৰ যদি জ্বৰ হয়। মোৰো হ'ব দেই।
অ'।
পিছত তাৰ যদি গাৰ বিষ হয়, মোৰো হ'ব। মোৰ যদি গাৰ বিষ হয়, তাৰো হ'ব। আৰু এই মোৰ যে মাথাৰ বিষ যে হৈ আছিল, পৰশিৰ পৰা।
অ'।
যোৱা কালি দেই, যোৱ কালি উম্, হেৰি দিছিল মোৰ চিঠি পঠাইছিল। মৌ চুমুৰ বিৰাট মাথাৰ বিষ ৰ'বাহে মাথাৰ বিষ, চকুৰ বিষ, এনেকা সিহঁতে এই মোৰো ৰবাই যোৱকালি মানে পৰশিৰ পৰা ইমান হৈছে, উম্, হে মোৰোতো পৰহিৰ পৰা হৈছে। মই সুধিছোঁ, মই আৰু সুধিছোঁ দেই পৰহি কেইটাৰ পৰা হৈছে। মই সি মোক কৈছে, হেৰি পৰা পৰহি মোৰ ৰাতিৰ পৰা হৈছে। মোৰ অ', মোৰ পৰহি ৰাতিপুৱাৰ পৰা হৈছে। সেই পৰহি ৰাতিৰ পৰা হৈছে। মই বোলো এই, কি মানে এইবোৰ। তাৰপিছত মোক মই কোৱা নাই দে তাক যা। যোৱা কালি আৰু মই কৈছোঁ মোৰ অলপ অলপ মাথা বিষটো কমিছে বাঢ়ি গৈছে।
অ', মোৰো কমিছে।
নাই নাই নাই, সি কৈছে এই মোৰ আছে ৰ'বা মানে মাথাৰ বিষ বিষতো কমিছে, কিন্তু চকু বোৰ মানে বিষাই আছে। মই কৈছোঁ মোৰো সেই চকুৰ মানে পৰা ভৰিবোৰ মানে বিষাই আছে বিৰাট। তাৰ পিছত মই ক'লো, চকুত পোৰা একদম ভিক্স সানি কেনি থৈ দিওঁ ওপৰত। এয়া ভাল পাবা। সি কৈছে, সি পুৰেও বহু মই কৈছোঁ ভাল পাবা দিয়া, উম্, নুপুৰে দিয়া ইমান এটা হ'লেও ভাল পাবা, ভাল পাবা অ', হ'ব দে। মানে কি মানে মই বুজি নাপাওঁ আৰু মোৰ যে গাৰ্বি যে হৈছিল, এ তহতৰ এইখন এ কি বোলে বাহন খন চলে কি নে জুই।
অ',
বাওঁ হাততোআচলতে মোৰ যে হাতৰ বিৰ আছে মানে গাতো মোৰ বিশাল নে তাৰে, কেই-দুইদিনমান পাছত হা সি কচি, এই মোৰ-মোৰ গাৰ বিৰ ৰবা গা তাৰপিছত হাত হাতৰ বিষ ভৰি গৱালিবোৰ চব বিষাই আছে, মই কৈছো হে
সঁচাই মই এনেকৈ সোধচো সি কৈছে অঁ, তাৰপিছত কিয়? নহয় মানে মোৰৰেই দুদিনমান আগতেই এনে কোৱাই মানে শুই কিনি উঠি লৈছোঁ মানে গা আৰু সেই বিষতে মানে একদম গা-চা মানে জৰ্ জৰ্ লাগি গৈছে সি কৈছে এ মোৰো এতিয়া হৈছে এ, জৰ্-জৰ্ লাগব ধৰচি গা।
এ, মই কি ভাবিছো জানানে?
কি
একদম একদম কব নোৱাৰি নহয় ইতে, নহ'লে মই অসমীয়া ফ্ৰমটো জানি টো কৈয়ে দিলো হয়।
তাকে, মই যাৱা-মানে যোৱ কালি মই একদম হত বম্ব হৈ গৈছো হে, ই কি কয় মানে এ মাত ঠাৰ গৃষ্ঠি পৰহি দিনে মোৰ আজি এ আৰু মানে চব মিলা হৈছে জনানে মোৰ কিবা এটা হ'লি তাৰ হ'ব তাৰ কিবা এটা হ'লি মোৰ হব
কিন্তু আগা-পিছা দে একেলগে নহগা পিছাকে হ'ব।
কিন্তু হোৱাটো হয়ে মই বোলো
অঁ, দে-দে কাত-কাত কৰ মোৰ কক মোক কৰ।
অ',
উম',।